হেল্ল'
অহ
অ শুনি আছানে
শুনিছোঁ শুনিছোঁ
অ তই হেডফোন লগাই আছো নেকি অঁ অ অঁ হেডফোন নল'লে ভাল মানে অ নহ'লে উল্টা পুল্টা হয় আৰু মোৰ হেডফোনডাল কি নাজানো কিনিলোঁ ইকো হৈ থাকে। উম
এ মোৰডালো হেই ইকো হৈ থাকে, উম
অ' কিয় বা ভাল নহয় নেকি সেইটো সেইটোৱে, আজি এইয়া, এই আজিকালি ল'ৰা ছোৱালীবিলাকৰ যে কোনো নীতি শিক্ষা নাই। মানে ম'ৰেল ভেলু বোলা বস্তুটো নাইকিয়া হৈ গৈছে। দিনক দিনে তই দেখিছনে নাই, মন কৰিছনে?
মানে ডাঙৰ মানুহক উম। বা শিক্ষক শিক্ষয়ত্ৰীক ভালকে সন্মান কৰিব নাজানে।
হয় নে নাই।
হয়, হয়। আগৰ দিনত তেনেকুৱা নাছিলে কিন্তু, আমি। মানে শিক্ষক, শিক্ষয়ত্ৰী ছাৰ বাইদেউহঁতক বহুত ভয় কৰিছিলো।
সেইটোৱেতো আগৰ দিনত তেনেকুৱা নাছিলে আমি কিমান সন্মান কৰিছিলোঁ, শিক্ষক শিক্ষয়িত্ৰী আমাৰ ছাৰ বাইদেউহতি দেখাৰ লগে লগে মানে আমাৰ সন্মান জাগি উঠে। কিন্তু আজিকালি। ল'ৰা ছোৱালীটোোৰ হে পঢ়া। পঢ়াই পঢ়াই যোৱা শিক্ষক, ভয় নকৰে যি তিকে কথা। কথা কয়, পঢ়াই যোৱা শিক্ষক এতিয়া পাছ কৰি ওলাই গ'ল নহয় তাৰপিছত তোক আৰু দেখিলেও ৰাস্তাত দেখিলেও তোক ঘূৰিবলৈ নামাতে। হয়।
অ আজিকালি তেনেকুৱা, এতিয়াতো আমাৰ স্কুলত দেখা এ যিবোৰ ছাৰ বাইদেউ আছিলে ধৰি লোৱা। আমাক যিবোৰে মৰম কৰিছে। চিলও যিসকলে। এ ৰাস্তাত দেখাৰ লগে লগে মাস্ক খন খুলি ধুনীয়াকে মাতো আমি। আমি।
অহঁ মাতিবলৈ মন যায়।
অঁহ মন যায়টো।
অহঁ। কিন্তু এটা এ এটা কথা হয় যাকে তাকে হয়। একেটাকে মাতিবলৈ মন নাযায় মানে। ধেই বহুত ছাৰ বাইদেউৱে পঢ়াইছে কিন্তু। সকলোকেতো ভাল নালাগে বা। সকলোকে মনত মনত ৰাখ। দেখা নাযায়। নিৰ্দিষ্ট কিছুমানে। সাঁচ বহুৱাই মনত।
অ। এই নিৰ্দিষ্ট সকলকে মানে নামাতাক। থাকিব।
অ সেয়া সন্মানত। ৰেচপেক্টত একদম মানে মোৰ দু খাই যায়। দেখাৰ লগে লগে এতিয়াই মানে দৌৰি। গৈ মাতো এনেকুৱা কিছুমানৰ নাম মুখ চব মনত আছে কিন্তু কিছুমানৰ নায়েই পাহৰি গৈছো।
সেইটো মানে তাহাঁতৰ কোনো। সন্মান নাই আৰু শিক্ষক-শিক্ষিক। শিক্ষয়িত্ৰী ওপৰত এ পঢ়াইছে পঢ়াইছে আৰু। এনে পঢ়িছো পঢ়িছো আৰু ওলাই পেলাই গুচি যোৱাৰ পিছত আৰু পাহৰি যায় আৰু কি।
অ, অ আৰু ধ্যান ধাৰণাটো নায়েই বেছিভাগ সময় মোৱাইলটোতে ব্যস্ত থাকে। আজি মই কিছুদিন আগত এটা ৰীল দেখিছোঁ, অশান্তি পাই। কিতাপখন নানে মোৱাইল চবাইলত ব্যস্ত থাকিব। বেয়া বেয়া কাম কৰিব আৰু তাকে। ক'ব গ'লে মাষ্টৰক আকৌ উল্টাই মাৰে।
এইয়া অসভ্যালি আৰু কি কবা।
অ, এই মই আজি কিছুদিন আগত ৰিল এটা দেখিছিলোঁ মানে। এ সেই। শিক্ষকজনে ক'ব গৈছে আৰু মানে ক'ব গৈছে মানে কৈছিল তাক মো'ৱাইলটো মো'ৱাইল সি সদায় সদায় লৈ আহে মানে মো'ৱাইল নানিবি। মানে কিয় কবি বুলি, সেয়া ক্লাছৰুমত ক'ব যাওঁতে বুকুত ঘোচা মাৰি দিছে। মানুহটোক দেখিছোঁ এনেকুৱা এটা নিউজ বুকুত ঘুচা মাৰি দিছে মানুহটো বয়স হৈছে মানুহ। কষ্ট পাইছে। তই ভাব মানে একো শিষ্টাচাৰৰ তোৰ। কোনেও একো একশচন লোৱা নাই নাজানো কি হ'ল তাৰপিছত মুঠতে সেইখিনিলেকে দেখিছোঁ মানুহটোৱে দুখ পাইছে মানে তথাপিও কৈছে আৰু এনেকে মাৰিলি বুলি মোক এনেকুৱা হৈছে মানে ল'ৰা-ছোৱালী।
মানে শুনিবলৈও ভাল নালাগে।
শুনিবলৈও ভাল নালাগে মানে কিমান।
মই এটা ভিডিঅ' এটা দেখিছিলো বাৰু।
অ।
গুৱাহাটীৰে কোনবা এখন। মানে ভাল স্কুল হ'ব আৰু। সভ্য সমাজৰ। সেই মানে ল'ৰা ছোৱালীকে পঢ়াবলৈ কাৰণে পঠিয়াই তাতে পাহৰিলো বাৰু সিহঁতে এ কি কৰিছে মনে মনে শিক্ষয়িত্ৰী কাৰোবাৰ ফটো তুলি পেলাই এৱ কিবা হেৰি কৰিছ নিউট টাইপৰ নিচিনা কিবা এনেকুৱা টাইপৰ লগাই দিছে কিবা মানে বেয়া আৰু অ সেই বিলাক বেয়া কে বনাইছে । বনাই পেলাই কিবা আপলোড দিছে। তাৰ পিছত ধৰা পৰিলে চাগে পুলিচে ধৰিলে নেকি ।
তেনেকুৱা ঘটনাও হৈছে।
অ তেনেকুৱা কৰিছে আজিকালি সেইয়াই আৰু পঢ়িবলৈ নাযায় সিহঁতে এনে তাই মোবাইলত বেয়া বস্তু
মানে সেই স্কুলত মোবাইল এলাও নেকি
এলাউ চাগে
মই কিন্তু তাৰ মাজত এনেকুৱা এনেকুৱা প্ৰিন্ঞ্চিপাল দেখিছোঁ স্কুলৰ একফালৰ পৰা কোবাই যায় মানে এতিয়া যদিও সেয়া আজিকালি কৰ্প'ৰেল পানিছমেণ্ট নাই ক ক পানিমেন্ট মানে পিটব নোৱাৰে আগতেতোৰ ছেকেণ্ড ইয়াৰ্গতে বিদ্যা আছিলে ন পিটিব নোৱাৰে কিন্তু মানে সেনেকে মোবাইল লৈ আহিলে ভয় খাইছিলোঁ মোবাইল লৈ আহিলে মানে পুৰা পিট মোবাইল আনিব নোৱাৰে মানে মাককো মাতি মাতি আনে মানে স্কুলত মোবাইলটো ফোন দৰকাৰ নাই নো
স্কুলৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে মোবাইল আচলতে দিবলৈ দৰকাৰ নাই কাৰণ সিহঁতৰ এইখিনি সময় পঢ়াৰ সময় এ সেইবোৰ চুবৰ কোনো
দক দৰকাৰ নাই আগৰ দিনত সেই সেই বিলাক সেইকাৰণে কাৰণেতো বেছিকৈ সন্মান নোহোৱা হৈছে ডাঙৰৰ প্ৰতি সন্মান নাই শিক্ষকৰ প্ৰতি সন্মান নাই একোৱেই নাই সিহঁতৰ
আজিকালি মবাইলতো আজিকালি চব যি ইচ্ছা তাকে কৰিব পাৰিছে বহুত সহজ হৈ গৈছে এইবোৰ চাই চাই সিহঁত মানে অ নুশুনা হৈছে মা বাপেক
ঘৰত কথা নুশুনে ঘৰত কি কি বা উৎপাত কৰে তাৰপিছত স্কুলত আহি এইবিলাক কৰে স্কুলত আকৌ হেৰি প্ৰিন্সিপালে বা বা বেলেগ টিচাৰে কোৱাৰ লগে লগে আকৌ উভতি ধৰে আগতে এনেকুৱা আছিলে ল'ৰা ছোৱালীয়ে তেনেকে স্কুল প আহি থাকে নহয় এতিয়াও ম ময়ো পাইছোঁ মানে এনেকুৱা ল'ৰা ছোৱালী আহি থাকে তাৰপিছত ধৰি লও চাইকেলত যদি আহি আছে চাইকেলৰ পৰা নামি দিয়ে নামি দি পেলাই চাইকেলখন হাততে লৈ এনেকৈ হেৰি কৰি পেলাই ধৰি পেলাই খোজকাঢ়ি যায় মানে কাৰণ মই আছোঁ ন খোজকাঢ়ি এইখিনিত
অ সন্মানতটো বুজি পায় যে ডাঙৰ মানুহ তেওঁ এগৰাকী আহ বাইদেউ হয় তেওঁক সন্মান দিব লাগিব সেইখিনি
অঁ
সেটো সাধাৰণতে বেলেগ চবেই নিদিয়ে বাৰু
এইয়া
উম
চবেই নিদিয়ে উ কিন্তু সেই আগৰ দিনৰ সেইবিলাক নাই আৰু লাহে লাহে এতিয়া যিমান দিন গৈ আছে সিমান গেলা গেলা বেটছবিলাক পাই আছোঁ ল'ৰা ছোৱালীবিলাকে একো নাজানে আৰু সিহঁতৰ অলপমানো সন্মানো নাই এতিয়া মই যিকেইটা বেটছ পঢ়াইছোঁ আগতে ধৰি লও আগৰ বেছবিলাকে মানে সন্মান কৰিছিলে এটলিষ্ট ক্লাছত কথা পাতিব নিদিলে কথা নাপাতে এতিয়া এনেকুৱাই মানে ইমান গালি খাইছে প্ৰথম চেমিষ্টাৰটোত ইমান গালি খাইছে তথাপিও লাজ নাই প্ৰত্যেকজন শিক্ষকে গৈ পেলাই গালি পাৰে ক্লাছত তহঁতে কথা চতা নুশুন তহঁতে কি মানে আগৰ বেচুলাৰ এনেকুৱা নাছিলে কথা পাতিব নিদিলেও কথা পাতি থাক'
সেইটো কাৰণেতো মই বেয়া পাওঁ যে মাষ্টৰ চাকৰি
অঁ
মানে ইহঁতক আ শাসন কৰাটো খুব দিগদাৰী একদমেই কথা নুশুনে আৰু যেতিয়া নুশুনে তেতিয়া
খং উঠি আহে ফাৰ্ষ্ট চেমিষ্টাৰত তেনেকৈ তেনেকেই গল ছবে বকিল ম মই বকিয়ে থাকোঁ মানে এনিটাইম ক্লাছত গলেই বকো সিহঁতে গালি খাই তথাপিও লাজ নাই আৰু বেলেগৰ পটন্তৰ দি দিওঁ বকো যে বেলেগ ক্লাছ গীতা এনেকুৱা নহয় আৰু আগৰ বেটচ বিলাক এনেকুৱা নহয় যিমানেই মানে দিন দিন গৈছে সিমানেই গেলা গেলা ল'ৰা ছোৱালীবিলাক পাইছোঁ এনেকে বহুত লাজ
তেনেকে হলে লাগে
অলপমান ঠিক হৈছে আগতকৈ ছেকেণ্ড ছেমিষ্টাৰত
সিহঁতৰ যদি নাকটো আছে লাাজ যদি পায় তেতিয়া তেতিয়াহ'লে সিহঁতে ঠিক হ'ব আৰু যদি নাকটো নাই আৰু তেতিয়াহলে আৰু কি কবা আৰু
সন্মান নাই একো নাজানে ছাইডেৰে গ'লে পাৰ হৈ গুচি যাব মাতবোল নিদিয়ে, কেনেকুৱা?
পঢ়াতো মানে ইমান ভাল নহয়।
ভাল নহয় ।পঢ়াত মানে বেয়া হৈ হৈ আহি আছে ।যিমান দিন। সিমানেই বেয়া বেয়া ল'ৰা ছোৱালীয়ে পাই আহিছোঁ। আগৰ ল'ৰা ছোৱালীবিলাকৰ মানে কিবা এটা ব্ৰেইনত আছিলে, এতিয়া ল'ৰা ছোৱালীখিনি ব্ৰেইনত মই একোৱে নেদেখোঁ মানে।
মানে, পঢ়িব লাগে পঢ়ি ছে আৰু এনেই ডিগ্ৰীটো ল'ব লাগে, লৈছে। আৰু এতিয়া ভাল। কামত বা ব্যৱহাৰ সৎ ব্যৱহাৰ হয়। তেনেকে বুলি যদি পঢ়ে । তেতিয়াহলে। কামত দিব। এতিয়া আৰু। যদি সেইখিনি। কৰিব মন নকৰে আৰু তেতিয়াললে গেলাই যাব আৰু।
গেলাই গৈছে মানে। কিমান লাজ দিছে বা, মই মই কওঁহি নহয় বাকীবিলাক টিচাৰকো আহি কওঁহি, এনেকৈ এনেকৈ গালি পাৰি আহিছোঁ। আমিও গালি পাৰিছোঁ, চবৰেৰ পৰা গাালি খাইছে। অলম'ষ্ট আমাৰ।
তেতিয়াহ'লে এই বেটছটো মানে। ভাল নহবা আৰু বেয়াই।
কৈয়ে দিছো সন্মুখত। তহঁত পচা বেটছ। ভাল ৰিজাল্ট আশা কৰিব নোৱাৰি মানে। এতিয়া ফেইল কৰিছে।আৰু বিশেষকৈ সিহঁতে ইংলিছত ফেইল কৰে, ফেইল কৰাৰ লগে-লগে আকৌ ধৰিবলৈ আহে আমাক! সিহঁত ইমান ডাঙৰ-ডাঙৰ ল'ৰা ছোৱালী সিহঁত শিক্ষক হ'ব গৈ আছে। কিন্তু সিহঁতৰ সেইখিনি সম্ভৱ জ্ঞানো মানে নাই, এটা বনাই লিখিবও নোৱাৰে কিবা এটা।
মানে এটা সময়ত, নিজৰো এটা দিন থাকিব নহয়। খুব মানে এটা দিন থাকে, সিহঁতো যেতিয়া হব। বা নাপালেও বা কোনোবা এটা দুটাই। পালেও, নিজেও ভুগিব নহয়। সেইখন ক্ষেত্ৰত যেতিয়া নাথিব।
সেই গেলা-গেলা ল'ৰা ছোৱালীখিক শিক্ষক হ'ব দিবও নালাগে, সিহঁতে গৈ পেলাই কি পঢ়াব?
বাৰু, ঠিক আছে দিয়া।
উম' ঠিক আছে। চু কৰিবলৈ পা